শুনা পাইছা
অ', শুনিছো-শুনিছো, মোৰ মাত
উম', শুনিছো শুনিছো, কি কৰি আছা?
এয়া তোমাৰ বিচনাতে অকমান বাগৰি আছো।
অ', তাকে ভাত পানী খালা?
ভাত পানী নাই খোৱা, খাম আৰু এতিয়া
অ'
তুমি খালা নে?
মই তোমাৰ খালো-খালো, মই আজি অলপ সোনকালে খালো বাৰু
অ'
উম', বাকী তোমাৰ খবৰ খাতি কোৱাচোন বাৰু
খবৰ খাতি ভালেই-ভালেই, তোমালোকৰ কেনেকুৱা?
আমাৰো ভালেই-ভালেই বাৰু দেই।
অ'।
বাকী মাহঁতৰ সকলোৰে ভালনে?
ভাল-ভাল।
অ', অ'।
তোমালোকৰ?
আমাৰো ভালেই বাৰু দেই। তাকে মই সেই তোমাৰ এই মানে ভাত-চাত খাই মেলি উঠিলো বাৰু দেই।
অ'।
তাকে প্ৰাৰ্থনাও কৰিলোঁ অথনি, অকণমান আগত। এ আজিকালি মানুহ বিলাকে প্ৰাৰ্থনা-চাৰ্থনা নকৰাই হ'ল গম পাইছানে?
নকৰা হ'ল, নকৰা হ'ল, হয়।
উম', তাকে সেই তাৰ ওপৰতে আজি অকমান আলোচনা কৰো নেকি তোমাৰ সতে?
অ', পাৰি-পাৰি, কোৱা-কোৱা।
অ', তাকে সেই তুমি প্ৰাৰ্থনা-চাৰ্থনা কৰা নাই?
প্ৰাৰ্থনা মানে মোৰ ধৰা কি হয়, ৰেগুলাৰ নহয়, আচলতে সময় নাপাও যে
অ', অ'।
যোন দিনাই মানে সময় সুবিধা মিলে সেইদিনাই গোঁসাই ঘৰলে গৈ প্ৰাৰ্থনাটো কৰো বাৰু।
অ', অ', অ'। তাকেহে, আজিকালি মানে সেই, প্ৰাৰ্থনা-চাৰ্থনা নকৰাই হ'ল মানুহে। তোমাৰ, উম', মানে সেই প্ৰাৰ্থনাৰ ওপৰত তোমাৰ, এনেই তোমাৰ নৰ্মেলি আমাৰ যিটো বিশ্বাস
হয়।
সেই বিশ্বাসটো আচলতে আমাৰ মানুহবিলাকৰ এতিয়া কমি গৈছে অলপ।
কমি গৈছে, কমি গৈছে।
কেলে কমিছে গ'মপাইছা নাই?
অ'।
মানে মানুহে বিলাকে এইটো ভাবে আজিলৈকেতো আমি ভগৱানক কেতিয়াও দেখা নাই হয়
হয়, হয় দেখা নাই অ'।
অ', সেই সেইকাৰণে কি কয় আমি যেতিয়া ভগৱানক আজিলৈকে দেখাই নাই লগ পোৱা নাই হয় নহয় গতিকে আমি সেই ভগৱানক ভগৱানক কেনেকে ইমান বিশ্বাস কৰিম সেই তেনেকে বুলি ভাবি মেলি মানুহ বিলাকে কি কৰে ভগৱানক মানে আজিকালি প্ৰাৰ্থনা কৰাটো খুব কমাই দিছে। এ মা মানে এতিয়া প্ৰাৰ্থনা বস্তুতটো কি মই সেইটো কৈছোঁ
অ'।
প্ৰাৰ্থনা মানে এনেকুৱা এটা তোমাৰ অহ শক্তি বুলি ক'ব লাগিব গ'ম পাইছানে।
হয়।
যি তোমাৰ ঈশ্বৰ বা সৃষ্টি কৰা-কৰ্তাৰ ওচৰত কৃতজ্ঞতা জ্ঞাপন কৰে।
হয়, হয়।
গ'ম পাইছানে আৰু মানে আশী আশীৰ্বাদ বিচাৰে গ'ম পাইছানে। সেই প্ৰাৰ্থনাৰ জৰিয়তে মানে এই ভক্তয়ে তোমাৰ ঈশ্বৰৰ ওচৰত মানে আহ প্ৰাৰ্থনা কৰি আশীৰ্বাদ বিচাৰে। দি খাৰ দি আৰু তোমাৰ সেই মনৰ যি সমূহ অনুভূতি থাকে সেই অনুভূতিবিলাক প্ৰকাশ কৰে।
হয়।
আৰু তোমাৰ সেই যিমান যি কঠিন সমস্যাত আচলতে মানুহবিলাক পৰে কিন্তু সেই সময় কিন্তু বিশ্বাস নকৰা মানুহ মানুহৰ মুখতো কিন্তু কৃষ্ণ শব্দটো ওলায়েই কিন্তু।
ওলাই, ওলাই হয়।
কিন্তু, কিন্তু সেই তোমাৰ বিপদৰ সময়ত যে তুমি কৃষ্ণ বুলি কোৱা, কিন্তু তুমি এনে এনেয়ে কেলে কৃষ্ণ বুলি নকোৱা হয় নে নহয়। এনে তুমি অ', অ', এনেয়ে তুমি শৰীৰ গুণ নাম গাবলৈ যে ইচ্ছা প্ৰকাশ নকৰা কিন্তু তুমি যেতিয়াই কিবা এটা বি ডাঙৰ বিপদত পৰিব তেতিয়া কিন্তু তোমাৰ প্ৰথমতেই তোমাৰ মুখৰ পৰা ওলাব কৃষ্ণ বুলি।
কৃষ্ণ হয় এইটো ওলায়।
অ', গতিকে তেনেহলে তোমাৰ যেতিয়া ইমান তুমি বিশ্বাস নকৰিলেও তোমাৰ মুখৰ পৰা যেতিয়া সেই শব্দটো ওলাইছে নিশ্চয় তাত কিবা এটা কিবা এটা নহয় কিবা এটা ৰহস্য আছেই।
আছে, আছে।
গতিকে আমি সেই প্ৰাৰ্থনাটো কৰিব লাগে আৰু আমাৰ ভগৱানৰ ওপৰত বিশ্বাসটো ৰাখিব লাগে যিমান হ'লেও।
ৰাখিব লাগে হয় লাগে।
অ', আৰু তোমাৰ কি হয় মানে প্ৰাৰ্থনাৰ গুৰুত্বটো বহুত অধিক মানে গ'ম পাইছা নাই।
হয় অধিক, অধিক।
কাৰণ মানে প্ৰাৰ্থনাটো হ'ল আমাৰ মানে মানুহৰ এটা এটা বিশ্বাস নিজৰ অ' নিজৰ ওপৰতে তোমাৰ এটা বিশ্বাস আৰু। ভগৱানৰ প্ৰতি থকা। গতিকে আমি সেই বিশ্বাসটো কেতিয়াও হেৰাই যাবলৈ দিব নালাগে।
নালাগে নালাগে।
আৰু কি হয় তোমাৰ, তুমি যেতিয়া প্ৰাৰ্থনা কৰি আহা চাবাচোন। তোমাৰ মনটো একদম বহুত ফ্ৰেছ ফ্ৰেছ লাগে।
লাগে লাগে।
অ' মনটো তোমাৰ শান্ত হয়, হয় নহয়? আৰু তোমাৰ কি হয় এই প্ৰাৰ্থনাৰ জৰিয়তে কি হয় গম পাইছানে, প্ৰাৰ্থনাটো এনেকুৱা এটা বস্তু যি আমাৰ ম মেডিটেশ্যনৰ কামো কৰে।
কৰে কৰে হয়।
গম পাইছা নাই, এতিয়া মেডিটেশ্যন কৰিলে তোমাৰ যিখিনি লাভালভ হ'ব তুমি যদি, দিনটোত এবাৰ যদি প্ৰাৰ্থনা কৰা, তেনেহ'লে সেই প্ৰাৰ্থনাৰ পৰাও তোমাৰ সেই মেডিটেচনৰ দৰেই গুণ তুমি লাভ, লাভ কৰিবা।
লাভ কৰে হয়।
গতিকে প্ৰাৰ্থনাত তোমাৰ ইমান শক্তি আছে। গম পাইছা, গতিকে অ' গতিকে যিমান হয় মানে আমি সদায় প্ৰাৰ্থনা কৰিবলৈ চেষ্টা কৰিব লাগে।
লাগে লাগে নিশ্চয় লাগে।
প্ৰাৰ্থনা কৰিলে আচলতে ভাল, বহুত ভাল।
ভাল হয়।
এতিয়া তোমাৰ সেই, মই তোমাৰ এ আৰু এটা কথা কৈছো দেই তোমাৰ এই মানুহবিলাকে যে ভাবে, আমি ভগৱানৰটো আজিলৈকে দেখা নাই। হয় নহয়, আচলতে মানুহ বিলাকে সেই ভগৱানক আচলতে ভগৱানে আচলতে এটাও ভুল কাম নকৰে, হয় নহয়? ভগৱান সদায় সত্যত থাকে।
সত্যবাদী হয়।
অ' ভগৱান সদায় সত্যত থাকে, সত্য কথা কয়।
হয়।
কিন্তু, আমি কিমান পাপ কৰোঁ সেই তুলনাত।
হয় হয়, এইটো সঁচা কথা ক'লা কিন্তু দেই।
অ', আমিতো বহুত পাপি হয় নহয় চাবলৈ গ'লে?
হয়, সেইটো সঁচা কথা।
অ' এতিয়াতো, এতিয়াতো আমি তোমাৰ মাছ খাওঁ, মাংস খাওঁ, হয়নে নহয়? গতিকে আমি প্ৰতিদিনে আচলতে পাপ কৰিয়ে আছো।
কৰিয়ে আছো হয়।
হয় নহয়, এতিয়া তোমাৰ এটা আচলতে পোক হত্যা কৰাটো এটা পাপেই হয়, কাৰণ সেইটো এটা জীৱই হয়।
জীৱ জীৱ, জীৱ হত্যা আচলতে মহাপাপ।
অ', জীৱ হত্যাটো মহাপাপ, গতিকে আমি আচলতে এতিয়া পাপী বুলি ক'লেও ভুল হব, আমি আচলতে মহাপাপী।
হয় হয়।
এতিয়া তোমাৰ সেই প্ৰাচীন কালৰ লোকসকলে তোমাৰ ইমান অ' সত্যত, থাকিও, গম পাইচা নাই? একো তোমাৰ ভুল, কাম নকৰে তোমাৰ অসত্য, কাম একো নকৰাকে তোমাৰ সত্য তত থাকিও তোমাৰ, গোটেই যুগ যুগ ধৰি তোমাৰ মেডিটেশ্যন, কৰি ধ্যান, কৰিও আচলতে ভগৱানৰ, তোমাৰ আচলতে এটা সাধাৰণ অস্তিত্ব লাভ কৰিব নোৱাৰে তেওঁল ভগৱানৰ, আজিলৈকে অ ভগৱানক আজিলৈকে দৰ্শ ফোন কৰি নাপালে হয় নহয় মানে। পাইছে তোমাৰ ধৰি লোৱা কিছুমানে পাইছে খুব কম মানে তাৰ সংখ্যটো খুব কম মানে অ ইমান তোমাৰ সেই সত্যত, থকা ঋষি, মুুনি সকলে তোমাৰ যুগ যুগ ধৰিও যি তোমাৰ ভগৱানৰ অস্তিত্ব লাভ কৰিব পৰা নাই। আৰু সেই তেনেক ক্ষেত্ৰত আমি আমাৰ অধম আমি মহাপাপী, লোকসকলে আমি কেনেকৈ ভগৱানৰ, অস্তিত্ব। লাভ কৰিম হয়ে নহয়। আমিতো ভগৱানৰ, আচ আচলতে ভগৱানক, আমি অ কেতিয়াবা যে আমি দৰ্শনো পাম ভগৱানৰ। সেইটো আচলতে আমি কল্পনা কৰাটোৱে ভুল আচলতে কাৰণ আমি কিমান পাপী, আমাৰ সেই ক্ষেত্ৰতো আমি। অ ভগৱানৰ, আচলতে একুইয়ে আমি লাভ কৰিব নোৱাৰো।
নোৱাৰো নোৱাৰো।
গতিকে আমি, সেইটো কথা অকমান চাব লাগে আৰু। বুজি পাব লাগে যে আমি ইমান পাপ, ইমান পাপ কৰিছো। আমি পাপ কৰিলেতো আমি এতিয়াও ভগৱানক, ভগৱানৰ দৰ্শন নেদে নেদেখিম হয় নে নহয়? দৰ্শন কৰিব নোৱাৰিম। অ কিন্তু তাৰ তাৰো এটা কিন্তু উপায় আছে গম পাইছে নাই আমি যিমান ডাঙৰ পা কৰিলেও আমি যদি তুমি হৰিনাম, লোৱা বা প্ৰাৰ্থনা, কৰা। সদায় যদি তুমি প্ৰাৰ্থনা, কৰা। আচলতে তুমি সেই হৰিৰ গুণানুকীৰ্তন, কৰিলে কি হ'ব আমাৰ সেই পাই পাপসমূহ তোমাৰ নিমিষতে খণ্ডন হৈ যাব।
খণ্ডন হৈ যাব হয়।
অ গতিকে সেইটো এটা বহুত ডাঙৰ কথা। কিন্তু
হয় হয়।
গতিকে আমি সেই প্ৰাৰ্থনাৰ, ওপৰত বিশ্বাস ৰাখিব লাগে। আমি অ আমি সেই প্ৰাৰ্থনা প্ৰাৰ্থনা যিমান পাৰো প্ৰাৰ্থনাক, আমি গুৰুত্বপূৰ্ণ সেই হিচাপে ল'ব লাগে। প্ৰাৰ্থনা, আমি ডেইলি কৰিব লাগে। আৰু প্ৰাৰ্থনা, যে আমি সেই ঘৰত কোনোবা এটা নিৰ্দিষ্ট ঠাই কৰিব লাগিব সেইটো কথা নহয়। আমি নিজৰ অ তুমি যদি শুদ্ধ মনে যদি মনতে যদি তুমি কৃষ্ণ, বুলি কোৱা। তেহ'লে সেইটোও আচলতে এটা প্ৰাৰ্থনাই হয়। গতিকে তুমি মনৰ তোমাৰ যদি তুমি যদি মনৰ পৰাও তুমি প্ৰাৰ্থনা কৰা। ভগৱানৰ নাম লোৱা তেনেহ'লে এইটো আচলতে বহুত ভাল গুণ গতিকে এতিয়া তুমি তুমি কি ভাবা যে আমি প্ৰাৰ্থনা, কৰিব লাগে নে নালাগে। সেইটো, সেই বিষয়ে তুমি কি, কি ভাবা মানে?
হয়, এতিয়া মানে কি হৈছে আচলতে, প্ৰাৰ্থনাটো হৈছে আমাৰ মন শুদ্ধিৰ এ এটা মানে উপায়।
উপায় উপায়, হয়।
এতিয়া আচলতে কি হয়? আমি ৰাস্তাৰে গৈ থাকিলেও, কেতিয়াবা কি হয়, কিছুমান মানুহে ভগৱান বিশ্বাস নকৰিলেও, মানে কি হয়? তুমি কোৱা কথাটোৱেই আচলতে, আমি যিহেতু ভগৱান দেখাই নাই, কিয় বিশ্বাস কৰিম? কিন্তু তেনেকুৱা এজন মানুহে সেই কথাষাৰ কোৱা মানুহেও যদি, ৰাস্তাৰে ধৰা কবালৈ ট্ৰেভেলিং কৰিবলৈ গৈ আছে বা এনে ৰা স্তাৰে খোজকাঢ়ি গৈ আছে। কেতিয়াবা যদি মন্দিৰ এটা বা নামঘৰ এভাগ দেখে তেতিয়া কিন্তু তেওঁৰ মুখত মানে, নিজে নিজে কৃষ্ণ নামটো ওলায়।
ওলায় ওলায় ওলায়, হয়।
হয়, তেওঁলোকৰ মানে ভক্তি ভাৱ নাথাকিলেও, মানে মানুহক যে দেখুৱাই, মোৰ কোনো ভগৱানৰ প্ৰতি ভক্তি নাই, কিন্তু তেওঁ তেতিয়া নামঘৰ এভাগ দেখে বা মন্দিৰ এভাগ দেখে, তেতিয়া কিন্তু তেওঁৰ মনত মানে নিজে নিজে সেইটো, ইনেও ওলাবই খ্ৰীষ্ট
ওলাই ওলাই হয়, নিশ্চয় নিশ্চয়।
আৰু কি হয় আচলতে, আমি যেতিয়া পুৱা হওক বা গধূলি হওঁক, আমি যেতিয়া প্ৰাৰ্থনা এভাগ কৰো বা আমাৰ ঈশ্বৰৰ ওচৰত আমাৰ নিজৰ মূৰতো এবাৰ দুৱাই দিওঁ। তেতিয়া কি হয়? আমাৰ নিজৰে মানে মনটো বহুত ভাল হয়। ভাল লাগি থাকে। আমাৰ মনটো কি হয়? একদম শুদ্ধ শুদ্ধ যেন লাগে, এনেকুৱা লাগে যেন তুমি যদি দিনটোত কিবা অসংখ্য পাপ কামো কৰিছা, তুমি যে সন্ধিয়া কালত সেই আমাৰ ঈশ্বৰৰ ওচৰত যে তুমি প্ৰাৰ্থনা ভাগ কৰিলা তেতিয়া কি হয়? এনেকুৱা লাগে যেন, আমি যিমান পাপ কাম কৰিলেও ভগৱানে আমাক চকু মেলি চাবই।
নিশ্চয় নিশ্চয়।
সেই পাপসমূহ খণ্ডন হব যেন লাগে, মানে নিজৰে সেই ভাপটো প্ৰকাশ হয়, নিজে নিজে
হয় হয়, নিশ্চয় নিশ্চয়, গতিকে সেই প্ৰাৰ্থনাৰ ফলত আচ আচলতে, লাভালাভ আচলতে বহুত আছে প্ৰাৰ্থনাৰ।
বহুত আছে, হয়।
প্ৰাৰ্থনাৰ তোমাৰ কিছুমান ইমান লাভালাভ আছে যে, আমি তোমাৰ এতিয়া ধৰি লোৱা আমি, অ', ইমান কম সময়ত কৰি শেষ কৰিব
নোৱাৰোঁ।
হয় নে নহয়? আমি সেই প্ৰাৰ্থনাৰ ওপৰত গুৰুত্বটো দিব লাগে, আমি সকলোৱেই প্ৰাৰ্থনা
কৰিবও লাগে হয়।
অ' আৰু সেই প্ৰাৰ্থনা কৰিবলৈ মানুহকো তোমাৰ অ', মানে জনাব লাগে। প্ৰাৰ্থনা কৰিবলৈ জনাব লাগে।
হয়।
গতিকে সেইখিনিয়েই আৰু, প্ৰাৰ্থনাৰ ওপৰত ইমানখিনি কথা আলোচনা কৰিলো আৰু তোমাৰসৈতে।
অ', অ'।
অ', বাকী কেনেকুৱা পালা আজি কথা পাতি?
হয়, মোৰ ভাল লাগিলে কিন্তু দেই, কথা পাতি।
অ' অ' অ'।
এনেকে চৰ্চা কৰিলেহে আচলতে কথাবোৰ ওলায়।
হয়, হয়, হয়। তাকে সেইখিনিয়ে কথাখিনি, তাকে আজি ইমানখিনি কথা পাতিলোঁ আৰু। তাকে তেতিয়া ৰাখি আৰু দিয়া আজিলে উম, উম।